কংকলটো কাত খাই গ'ল। উম
আমি যে এ চাবাচোন এই হামিকাৰতো এটা আনে তোমাৰ ফণ্টত যদি হওঁক বা তোমাৰ হাত
অ শুনাকে মানে উ উম উম উম
চেম বস্তু তোমাৰ তাত ইলেচন হয় জানা মই তুমি চাগে নাই শুনা মই অ আৰু তুমি শুনিছানে নে নাজানো তুমি হামিয়ৰ অ তোমাৰ হামিয়াৰ আগতে মই হামিয়াই উঠিছো
আচ্ছা আচ্ছা তুমি হামিয়াই আছিলা? হি হি হি তাৰপিছত মই হামিয়াই ছো তাৰপিছত আকৌ তুমি হামিয়াইছা, উম
সেইটো মানে আমাক এই ডিগ্ৰীতেদ ছাৰতে গৈছিলে গৈছিলে সেইটো কিয় হয় কচোন ইয়াতে ইবাৰ চাইন্টিফিক ৰিজন আছে জান। তাৰ পিছত আমি গ'লো দিয়ক ছাৰ আমাক যি তে চাইন্সৰ ক্লাছে কৰক ছাৰে কছে ইমান, নকৰা ৰচোন মই এইটো জানো কাৰণেহে কৈছো লক্ষী ছাৰে কৈছিলে, নকলে আৰু তাৰ পিছত আমি যে চাইন্সৰ ক্লাছ কৰিম বুলি কলে চাৰে হলে উ নক যা ইমান ভাল লাগে তহঁতে শুনিব বোলে এনেকেই থৈ দিলে কিন্তু সেইটোত যে এটা চাইণ্টিফিক ৰিজন আছে তাকে কৈছিল আৰু
অ জানো মানে কয় আৰু মানুহ মানুহৰ মানে কিছুমান মানুহে কিছুমান গুণ বিলাকো লয় ন মানুহৰ
উম তোমালোকে মনজুশৰ্মা ক্লাছ কৰিছিলা ন?
কৰিছো কৰিছো
কেনেকুৱা লাগিছিল?
ভাল কৰে ক্লাছ ভাল কৰে মানে তেওঁ কবিতা হওঁক গান হওঁক এনেকুৱা মাজ ৰে পঢ়াব বিচাৰে,
তেওঁ গান গাই মানে সেইটো চাই মানে সেই গান গাই গাই ক্লাছ টো কৰাই থৈ আহে আমাৰ মানে প্ৰথম কেইদিন কি হ'ল জানা তেওঁতো গানৰ যোগেদি বুজ য তাৰ পাছত আমি হৈছো প্ৰথম গৈছো। ইমান মানে ডিগ্ৰীত যে বুকচ নাপ পাম কিবা নাপাম সেইবোৰ আইডিয়া নাই হাই ছেকেণ্ডাৰী লেভেললৈকে আমাক ধৰা গোটেই খিনি এভথিং নোটচ দি থাকে ন ত সেইটো আইডিয়া নাছিল তাৰ পাছত আৰু সেনেকে নটছ দিয়া বুলি গ'ম নোটচ নিদিয়া বুলি গম পাই আমি আকৌ ভাবো এ এনেইতো নোটচ নিদিয়ে তাই আকৌ আহি গান গাই গাই শেষ কৰে ক্লাছটো আমি বুজি নাপাও তেতিয়া সনেকে ভাবো পিছত মানে যেতিয়া মেমৰ ধৰা কথাবোৰ বুজি পোৱা হ'ল আৰু ত পিছত আৰু পাৰিল কিন্তু মণিমা মেমৰো এনেকুৱা আছিলে আহে ন তেওঁ আহোঁতে। তো তেওঁ লেট লেটে হয় বাৰু আনিব যাব লাগিব আমি আমাৰ আমাৰ
শৱ চেৰাটোৱে চবতকে বেছি টান কাম
ক্লাছ থাকিলে আমি আনিব যাব লাগিব নানিলেও। শুনি চাও কোনোবা আছা এই ছোৱালী।
একদম দীপ্ত তেওঁ নিছিনা কৈছা‌।
ইফালে আহা। চাও আহাচোন আহা এ মই এইখিনিলৈকে যাম আহা এইখিনিলকে যাই কিনে গোটেই কলেজ খন ঘূৰি, কেতিয়াবা-
অ মই তুমি এটা কথা জানানে মানে কি হ'ল প্ৰথমে- এবাৰ মানে মই যে বাচিয়ে গ'লো চব ফালে পৰা দেই- তাৰপিছত আৰু এবাৰ মোক- কি কৈছে জানানে এ এ কোনোবা এবাৰ ম মই মানে এনেকে আহিছিলো আহি আ- আছিলো আহি থাকোতে মানে মনু মানে মণিমা মেমে মানে ক'ৰবাত যাবলৈ মানে মানুহ বিচাৰি ফুৰিছে হা। তাৰ- তাৰ পিছত আৰু উ মেমে কৈছে যে হেৰি মানুহ বিচাৰি বিচাৰি পতককে মোক দেখিলে মই কৈছো। মেম আহক মই লৈ যাওঁ এনেকে ক'লো হা তাৰ পিছত আৰু মেমে বেলেগ এজনী ছোৱালী পতককে আহিলে মোতকে মানে অকমান ওখ পাখ আৰু এনেকে হাতটা খাটটা- তাৰ পিছত আৰু মেমে কি কৈছে? তুমি মোৰ বেগটোকে ধৰা ফাই মানে ৰেজিষ্টাৰ টোকে ধৰা মই এই লগতে যাওঁগে। য়া হেৰি এনেকে কলে দেই তাৰ পিছত প্ৰথম দিনা তেনেকে বাচি গলো মই যে ইমান টানকে ধৰে বুলি নাজানো ন হয় তাৰপিছত দেই অ তাৰ পিছত আৰু তাইৰ লগতে গুচি গ'ল আৰু মই ৰেজিষ্টাৰখন ধৰি গুচি গলো। তাৰপিছত আমাৰ লগৰ এজনীক- তেনেকে পূজা বুলিল পাত তাইক মানে তেনেকে ধৰাৰ পিছত তাই মোক মানে কৈছে। মোক আহি লৈ বলে হাতটো দেখাইছে গোটেই ৰঙা হৈ আছে নহয়। তাৰপিছত আৰু মই মই- মই মানে এনেকুৱা ভয় খাইছো তাৰ পিছত আৰু তাৰ দুদিনমান পিছতেতো মই মাথা ঘুৰাই পৰিলো। মানে এই কলেজৰ ফিল্ডতে আৰু মোৰ মানে এই বেলিৰ পৰা এলাৰ্জি- বুলি কৈছিলো চাগে মই তাৰপিছত সন্দিকৈ- কলেজৰ মানে উ ফিল্ডতে আৰু মই মাথা ঘুৰাই হৈ পৰিলো নহয়। তাৰ পিছত প্ৰথমতেতো আমাৰ কমল ৰুমলে নিছে তাৰ পিছত মণিমাই- মেমে দেখিলো বোলে ভয় খালে তাৰিছত আৰু পিছ- পিছদিনাখন আৰু আমাৰ এ ক্লাছত মানে তেওঁ নামিব আৰু- তাৰপিছত- ক্লাছত মানে এনেকে পঢ়ায় মেলি হোৱাৰ পিছত ক'লে মানে মোক কোনোবা এজনীয়ে থৈ আহাগে বোলাই এনেকে কলে- তাৰ পিছত মই মই উঠি মেলি কলো যে বলক মেম এনেকে কলো
উম!
তাৰপিছত হেৰি এ তাৰ পিছত মেমক তেনেকে ক'লো অ ব'লা মই বলক মইতো আহোগে। তাৰ পাছত মেমে মোক কি কৈছে নাই নাই নালাগে নালাগে তুমি নালাগে এনেকে কৈছে।
উম!
তাৰপিত ম তাৰপিত মোৰ লগৰ বিলাকে কৈছে একো নহয় মেম মৰ অৰপিতাই থৈ আহিব এনেকে কলে। তাৰপিছত আৰু কি কৈছে জানে নাই নাই নাই নাই এক নালাগে এওঁ নিজকে চম্ভালি আছে বহুত ডাঙৰ কথানিয়ে গৈছে। মই ইমান লাজ পাইছো মোক কৈছে তুমি মোৰ ৰেজ- তাৰনেকে ধৰাচোন সিদিনাখন ভাগ্য ভাল মই তোমাৰ- ৰেজিষ্টাৰখন ধৰিবলৈ দিছিলো মোক ধৰাইহেতেন-
অ তেওঁ মানে সেনেকুৱা কৰা। ছোৱালী বিচাৰে হেৰিত যে উম- আমাৰ লগৰ এজনী মানে বহুত ক্ষীণ আছিল হাত- তাই কেটেঙা মেটেঙা আছিল তাইক বোলে- ধৰি নিছে হাত মেমে বোলে কি কয় তোমাৰ গাত মঙহে নাই। শাদি বোলে গোটেই-
অ তেনেকে কয়ক্ষিণমিন ছোৱালী বিলাকক ধৰি মেলি-
ধৰি লব তাইটো খঙত পুৰা জকি আহিছে আৰু হা মোৰ হাত দি আছে কিবা আছে মোক কিয় নাই আ কব বোলে।
অ মই যে কথা ভাবি নাপাও দ আমাৰ কাৰণে সেইটো্ কম্পিলিমেন হয়। মোক যদি কোনোবাই কয় যে অ তোমাৰ দেখোন হাৰ্ডি দিয়ে আছে চব মই মানে এইটো কম- কম্পমেট বুলি ভাবো যে খীণাবলে বহুত মন যায়। নহয় কিন্তু ক্ষীণ মানুহ বিলাকে কিয় ভ।
খং অ খং উঠে মানে সিহঁতে ভাবে আৰু ন কি চাগে মোক। কেনেকে কৈছো চবৰে আগত মই কি ইমানেই ক্ষণ নে আৰু। সিন হোৱাটো মোৰ কিবা বেয়া হ'ল নেকি আমি যেনেকে ভাবো শকত হোৱাটো আমাৰ কিবা বেয়া লছ নেকি।
কিন্তু ক্ষীণ বডিটোতো সেইটো এটা কমপ্লিমেণ্ট হয় ন। মোৰ মতেতোতো সেইটো। মই এটা কমপ্ৰন মেইন মোক জদি কয়জে অ হ তোমি ইমান খিনি নে অহ মই য়ে কিমান ফোলিম? যাম ঠিক কান নাই মানে।
মই চাগে সেইটো কথা ভাবি ভাবিয় কলম।
অ সেই যছ। সেইটোয়েতো কৈছো মোৰ মই যে গোতেই দিনটো সেইটোকে ভাবি থাকিম? যে মোক কোনোবাই বুলি কলে বোলি মোক কোনোবাই?
অ মই এতিয়া মোৰ লগত। ৰ এজনী আছিল তাই মানে প্ৰকাণ্ড ভকত আছিলে আাৰ মানে তাইৰ লগত কৰ'বাত গ'লে বৰ। ভাল চবে কয় আৰু তাইক কয়। অ তই সিনা আৰু তাইক দেখিছ তাইৰ ফিগাৰটো মেইন। মই বোলো মই মনতে হে মই মেইনটেইন ৰাখিছো তাইৰ লগত থকাৰ কাৰণে মোকিন দেখি। ক্ষীৰ এজনীৰ লগত থাকিলে মোক সদায় শকতে নেকি এনেও?
আহ। যে এইবিলাক শকত খিনক লৈ আকৌ বেয়া লাগে আকৌ ন।
অ হয় আৰু মানে তাতে অমবিকেট মানে কি হ'ল। চবৰে মানে চবে মানে এনেকুৱা ন। ক্ষীণ হোৱাতোৱে বিচাৰে মানে তাতেওে সেইটয়ে বেয়া লাগিল লাষ্টত। মানে চবে ক্ষীণ ক্ষীণবোৰক মানে বহুত ভাল ভাল কে চাই। আমি শকতবোৰে যেনিবা কামেই কৰিব নোৱাৰো অথচ আধা কাম আমিয় কৰো।
আধা কাম মই মোৰ যে মানে ধৰা মাহেকীয়া হোৱাৰ টাইম। তো মই আনকি কাম কৰিছো কলেজত। তুমি বিশ্বাস কৰিবা পিছদিনাখন মোৰ অৱস্থা বেয়া হৈ গৈছে? উম কাৰণ কিয় জানানে এ মানে পেট বিলাক লগোৱা হয় কাটে হয় নে। বিলাকে কিমান নিতি।
আজিকালি এইবা পেটছ আজিকালি ফ্ৰীতে দিয়ে ন।
অ দিয়ে আগতে কিবা পাঁচ টকা এটা দিব লাগে নে কি যে আমি উলিয়াই পোৱা নাই এবাৰ দি চাই। দিচিলো দেই নোলালেই।
অ
কিন্তু মেমহতক ক'লে দিয়ে বুলি শুনিছো কিন্তু মই আজিলৈকে?
নহয় নহয় সেইটোতো হেৰিতে আছিলে অ বাথৰুমত।
সেইটোয়ে কৈছো আমি মানে বাথৰুম? পৰা উলিয়াব নোৱাৰিলো জানােলাছত মই কাৰোবাক পঠাই মেলি আনিব লগা হৈছে?
আমাৰ টাইমত যোনজনী জি এচ আছিল স নাম আছিল তাৰ লিজা। তাই মানে সেইটো কৰিছিল যে পাঁচ টকাটোও দিব নালাগে?
উম
মানে পেট ফ্ৰী কৰি দিছিলে তাই।
অ ভালে কৰিছিলে ন পেটটো ফ্ৰীকে দিলে ভালেই?
অঁ
মই কিন্তু এটা কথা ভাবিছিলো দে মানে অকল কলেজত। খোৱা বুলি নহয় মানে, ধৰা মাহেকত পাঁচ টকা কে দিয়ক লাগিলে একো হেৰি নাই ন, কাৰণ- উম' মানে তিনদিন চাৰি দিন মান হয়। অ দশ, বিশ, ত্ৰিশ, চল্লিশ, চল্লিশ টকা এটা যেনিবা খৰচ হ'ব হয়নে। সেই চল্লিশ টকাতোয়েদি তুমি পাই যাবা। কিন্তু এনে পেডৰ পেকেট এটা কিনিবলৈ গ'লে তুমি পঞ্চাশ, ষাঠি টকাৰ তলত এনেকে ভাল পেড নোপোৱাই ন।
নাপাওঁ নাপাওঁ।
আৰু কিছুমানতো এটাই হৈ যায়, সেই সেই সেই কি মানে সিহঁতৰটো তিনটা, চাৰিটা পেট ললেওতো হৈ যাব ন। এ বি' মাহেকত মানে- পঞ্চাশ টকা, পঞ্চাশ টকা ভৰাতকে মানে বিশ টকাতে যদি কামটো হৈ যায় হয়ে নে নহয়।
উম' মই যে আহ' সেইবোৰ হা' ফ্লিপকাৰ্টত বেছিকে অফাৰ যেতিয়া পাওঁ- মা আনি থৈ দিওঁ বেছিকে।
অ ময়ো আনো, এই যে এভাৰগ্ৰীণ নে কিবা যে, এভাৰগ্ৰীণ নে কিবা যে এটা- ব্ৰেণ্ডন যে পাই যে, সেইটো বহুত ভাল দেই।
উম বহুত ভাল, ময়ো লগাও সেইটো আৰু এইটোও ভাল অ' চফিৰ যিটো এল'ভেৰা আছে। ধুনীয়া স্মেল ওলাই থাকে ভাল, বহুত ভাল হয় তেতিয়া।
কটনৰ নে?